হেল্ল'। অ' শুনি পাইছা? অ' পাইছা, কি কৰি আছা বন্ধু?
এ আছো এনেই, এতিয়া শুই আছিলো অলপ। তুমি?
অ' মই এনে অলপমান আৰাম কৰি আছো, ভাতবোৰ খালা নে তই, এনে আৰাম কৰি আছো মানে!
অ' ভাত-চাত খালা?
অ' খাৱা হ'ল। অ'ৰ কেনেকা খবৰ পাতি?
ভালে।
উম মহেশ ভালে অ দিনবোৰ কি কৰিলা আজি?
এ কি কিও খাজা খালো। ছয়তাত সাৰ পাইছো অ খা তাহ খাই অলপ অঁ অ। পদিছো। এয়দক।
অঁ মালিক ক?
নৌ লেটিভ। ললো। অ অহ' অ হ বলো। িক কি কৰি ফল খালো। কাইলে নে? গম পাইছি? বেছি তোৰ, নে বৰ ভাজিতো খাইছা? নে খ
অ, কালি যিটো মোৰো মানে ৰাতিপুৱা উঠিল, ৰাতিপুৱা উঠিবলৈ ভাত-চাত খালো। চাহ খালো অলপমান তাৰ পিছত ভাত খালো, কামবোৰ আছিলে অলপমান ৰাতিপুৱা মানে কামবোৰ এই খোবা আছিল, বৰষুণ দিলে না বৰষুণ কাৰণে কামবিলাকে নাছিলে। মোৰো কাম আছিল, বৰষুণ দিয়া কাৰনে কামবোৰো হোৱা নাই। তুমি খবৰ কেনেকা আছে তোমাৰ এনেকা, খবৰ পাতি ভাল?
ভালে আছে মানে।
উম, অহ তুমি মানে এনে, মইতো ঠিক আছে ভালে চলি আছে, তুমি মানে এনেকা দিনত কিমান ঘণ্টা শুব পাৰা?
মানে দিনত আহ যেতিয়া এতিয়া মই ৰাতিটো এতিয়া মই ৰাতিটো তিনটা বজাত শুই গ'লে দুটা দুটা বজাত শুই গ'লে মই এক দুই ঘণ্টা শুব পাৰিম। দুটাৰ পিছত মানে দুই - চাৰি ঘন্টা এনেই ইমান
হয় তুমি পুৰা দিনটো তানে কিমান ঘণ্টা ঘোমাই, ছয় ঘণ্টা নে আঠ ঘণ্টা মানে কিমান ঘণ্টা?
পুৰা দিনটো।
অ মানে পুৰা দিনটো মিলালে মানে যেনেকা তুমি ৰাতিপাৰা ৰা পুৰা যে আজি ৰাতিপৰা কালি ৰাতি লেকে, কিমান ঘণ্টা ঘূৰি তুমি যেনেকুৱা? পুৰা দিনটো।
মানে আ ৰাতি নুশুলে বহুত দেৰি শুব পাৰিম। বা আঠ, আঠ ন ঘণ্টা ৰাতি নুশুলে? ৰাতি খুলেও মানে দৌ। ইহতি দুঘণ্টা - তিনি ঘণ্টা এনেকুৱা পাৰিম তুমি?
অহ', অ মৰো মানে খুবচ এটা মনে একদম কিবা নাই চিজিল নাই মানে, কেতিয়াবা মানে জলদি শু কেতিয়াবা দেৰিকে উঠিলে বেছি শু, কম খু মানে কামবোৰ থাকিলে অলপ কম খোৱা হৈ যায় মানে। কেতিয়াবা কেতিয়াবা গা মোৰ অ কি কলে?
এ ভালকে কোৱাচোন উম বুজি পোৱা নাই?
অৱশ্যে মানে কামবোৰ থাকিলে মানে অলপমান খোৱা নহয় আৰু ভালকে মানে কেতিয়াবা বেছি খোৱা হৈ যায় কেতিয়াবা কমত খোৱা হৈ যায় মানে কামবোৰ থাকিলে মানে অলপ কামবিলাক তেওঁ থাকিলে মানে কি হয় কেতিয়াবাতো এনেকা সপ্তাহত খালি, অ ব মানে যেনেকা সপ্তাহত মানে কিবা কাম থাকিলে না পুৰা সপ্তাহত খালি তেওঁক চা পাঁচ ঘন্টা ঘুম মা হৈ যায়, মানে পুৰা চাত দিনত চাত দিন পাঁচ দিনত ধৰা পাঁচ দিনত খালি পাঁচ ঘন্টা, টটেল পাঁচ ঘণ্টা এনেকা আৰ এনেকা অ এনেকা হৈ যায় মানে, শুৱাত কেতিয়া কেতিয়াবা এনেকা তিনদিন নুঘোৱাকে নুঘোমুৱাকে কৰা হয়, কিবা কিবি কাম থাকিলে এইটো মানে, কা ঘুমা ঘুমাটো মানে কেতিয়াবা মানে চিজিল নাথাকে মানে, কেতিয়াবা বেছি ঘুমা হৈ যায়, কেতিয়াবা কম ঘুমোৱা হৈ যায়, কেতিয়াবা ঘুমোও নহয়, এনেকুৱা হৈ যায় মানে। সেইখিনি এতিয়া আৰু মানুহবিলাক অলপমান অ নহ নহয় নহ'লেও মানে মানে আঠ ঘন্টা খা ছয় ঘন্টা মানতো ঘুমাব লাগে আৰু ছয় ঘন্টা মিনিমাম মানে ছয় ঘণ্টাৰ পৰা আঠ ঘণ্টা মাজত ঘুমাব লাগে মানে তাই বদনটো ভাল থাকে আৰু নহলে কি হৈ যায় মানুহবিলাক কিহত কাম বেছি কৰিল তাৰপিছত নুঘোলে মানে আস্তে আস্তে বদনটো বেয়া হৈ যায় মইয়ো গম পাওঁ অলপ খিনি এনেকা টাইমে থকা নহয় ন মানে ঘুমোৱা নহয় আগতেতো মানে মোৰ তেতিয়া মই মাৰ ব মা দেউতাৰ লগত থাকিছিল ঘৰত।
অ অ
নিজৰ ঘৰত তা তিতাতো মানে এনেকা আ আ আ দিনতে প অ পোন্ধৰ ঘণ্টা বিশ ঘণ্টা এনেকে ঘুমাই দিছিলো আৰু ইহ মানে মই এদিনে মা দেউতাৰ লগত থাকা আছে না এই যে আ মই আছো মই মোৰ ঘুমালে ঘুমাও আৰু উঠিব নোৱাৰো এনেকা। পোন্ধৰ ঘণ্টা ঘুমালো। তেখেতক বিশ ঘণ্টা টেম্পুৰ ওপৰত দিনটো ঘুমালো তা হ'লেও দুই দিন এনে ঘৰত থাকিলোঁ মানে এনেকা', এনেকা হৈছিলে কেতিয়া কেতিয়া হয়তো পৰা দুদিন নুঠাকে ঘুমাই থাকিল তিনদিন ন ৰ'দ নুউঠা বাকি ঘুমাই থাকি।, অ আজিৰলৈকে মানে কামবোৰ থাকা হৈছে যে মানে তিনিদিন চাৰিদিন নুশুৱাকে থাকা যায় আৰু তেতিয়া আৰু
হয় হয় উমহু ভালেই দিনত হোটেল আছে দিনত শুৱা না বেয়া হয় ইমান দিনত শুবা নেলাগে। মানে দিনত খোলে দিনতো আমাৰ কিবা কাম কৰোতে যায়। কাম কৰিব লাগে এনেকুৱা এনেকুৱা না কিবা কৰে হয় তাৰোপৰি ভুগি আছে এওঁ খোলে না ভাল ভাল কথা নহাই মানে পাৱাৰ নাই লবা লাগে আধা ঘণ্টাৰ ইমান দেৰি শুলে না বতৰটাই বেয়া লাগে। আৰু শুই উঠি কিনে কেনেকুৱা লাগে মাথা-চাতা বিষ হয়। এই অকমান শুই উঠিলে যে এনেকুৱা লাগে ইমান মাথাৰ বিখ চাই আছে আৰু শুব নেলাগে আৰু এনেকুৱা এনেকুৱা হয় সেইকাৰণে এইটো মানে হয় মানে কম সময় যিমান পাৰো ক ক মানে ৰাতি ৰাতিৰ ন জলদি শুলে হেনো ত ভাল। তেওঁ মোৰ অলপ সুবিধা লাগব না নহ'লে। কিমান হ'ল হানড্ৰেড মানে বেয়া দিনত শুবা নালাগে। শুলে আৰু মাথা-চাথা বিষ কৰি থাকে। অন অন পাৰে মইতো ন শুলেও ক্ষতি নাই আমাৰ মাথা বিখ কৰে, শুনিছো ক
ঘুমালে তেওঁৰ মাথা-চাতা অলপমানে উঠিলে মানে আৰু আমাৰ মাথা মানে পুৰা দিনটো ঘুমালে মানে মাথাটো বিষাই অলপমান। মাথা বিষাই কৰিব মন নাযায় এলেহুৱা হৈ যায়, তাৰপিছত তোমাৰ কম ঘুমাই লে মানে কি হয় তুমি আ আ কমো ঘুমাব নালাগে, ছয় ঘণ্টা মান টো ঘুমাব লাগে তুমি। তোৰ কম ঘুমালে মানে তোমাৰ কি হৈ যায় ত তোমাৰ স স ঘুমোৱাটো ভালকে হ'লে যে মানে তোমাৰ কি হৈ যায় হেল্প খাৰাব হৈ ঘুমাব যায়, বহিলে ঘুমাব নাযায়। চলাইছেনে স্কুটি, গাড়ী। স্কুটি, বাইক নহ'লে গাড়ী চলাইছে। গাড়ী, স্কুট চলাই চলাই আৰু। মোৰ একবাৰ এনেকুৱা হৈছিল, স্কুটি চলাইছিলো, ঘোমা নাছিলো দুদিনমান! এ স্কুটি চলাই চলাই ঘোমাই হৈছো মই এনেকা, লেকিন একো হোৱা নাই খালি, অ' দু-মিনিটতো এনেকে ঘুমাই লৈ চলাই আছিলো। অ' শাৰী পাতি অ', গাড়ী চলাই আছিলো বোলে।
হয়।
ছয়-ছয় ঘন্টাটো ঘুমাব লাগে আৰু, মানে ঘৰৰ মান কামবোৰ থাকিলে মানে, ছয় ঘন্টা আনা চাৰে চা, কামবোৰ থাকিলে মানে চাৰি ঘণ্টা মানে, তেতিয়া ঠিক আছে, অলপমান দিন ঘুমাব লাগে আৰু অলপমান বতৰটো মানে অলপ ঘুমাওতে কি হয় তোমাৰ দিনবোৰৰ কাম কৰি তুমি দিমাগৰ কাম কৰি আছে, বদনৰ কাম কৰি আছা! তোমাৰ ঘুমাইলে মানে কি হৈ যায় তোমাৰ ডিমাগটোও ৰিষ্টাৰ্ট হৈ যায়। মানে চোৰুৰ পৰা হৈ যায়। ডিমাগ শান্তি পায়, বদনৰ শান্তি, দিমাগটো কামেই কৰি থাকে ন? অলপ শান্তি পায় আৰু যেনেকা! বদনটো অলপ ঠাণ্ডা, যেনে বদন ঠাণ্ডা, শান্তি পোৱা অলপ বদনটো আৰামত যায় যায়। ডিমাগবিলাক ঠাণ্ডা পায়, এনেকা আৰু তোমাৰ ভাল হৈ যায় আৰু বদন অলপ। তাৰপিছত অলপমান ডিমাগটো ঠিক থাকে। ভিতৰত কিবা বিমাৰ-চিমাৰ আছে, যেনেকে তোমাৰ মাথা বিষাল তুমি ঘুমাই উঠিলে চা তোমাৰ মাথা বিষ ঠিক হৈ যায়।
উম, হয় হয়।
অ' এইটো মানে তোমাৰ কিয়? তুমি যে ঘুমাই পেলাই উঠিলা, তোমাৰ ঘুমা তাৰমান কিবা-কিবা-কিবা ইটো হৈ গ'ল তোমাৰ অ' ঠিক হোৱাৰ টাইম হৈ গ'ল মানে, তোমাৰ ঘুমাটো ভাবি লোৱা তোমাৰ ঠিক হোৱা টাইম কৰা, ৰিকভাৰি টাইম এনেকা হয় ন আমাৰ! তোমাৰ এই ঘুমাটো, লগতে তুমি যেতিয়া ঘুমাই তোমাৰ মাথা বিষ আছে নে? কিবা বিষ আছে, তুমি ঘুমাই পেলাই উঠা। চোৱা গুচি গ'ল এনেকে আৰু!
উম, মানে এ
এইটো মানে তোমাৰ, ৰেষ্ট ল'ব লাগে আৰু! বদনখন ৰেষ্ট ল'ব লাগে। বেষ্ট হয় আৰু।
মানে আজি-আজিকালি না, কোনোবা বেছি দেৰি নোখোৱাই বহুত জ-দেৰিকে শুৱে, মানে এটাত-এটাত, দুটাত শুই যায় আৰু ৰাতিপুৱা উঠি জবত গৈছে, এনেকুৱাতো বদনটো সোনকালে বেয়া হ'ব না! জল্দি শুব লাগে অ' আৰু জব-জবততো যাবাই লাগে আঠটা দশটাত। দেৰিকে কৰি শুৱে আৰু, সিহঁতে নিজৰ বদনটোৱে ভাল নাৰাখে। এইটোৱে কথা না!
অ' ঠিকে কৈছা, এ মানে আজিকালি মানুহবিলাক কামবোৰত বুছি মানে য কামবোৰত যাব দিবা তাৰমানে টাইমত এনেকুৱা মিটিং থাকিল, নহ'বা কিবা কাম থাকিল কিবা থাকে, এতিয়া কামবোৰত টাইমে নাথাকে ভাত খাই লওঁ, আপোনাৰ শুই লওঁ। খোৱাটো আৰু যে এনেকা মানুহবিলাকৰ কামবোৰত, সেইখিন মানে তুমি কাম কৰাৰ লগে লগে ঘুমাটো তুমি নোঘোৱালে তোমাৰ বদন যাই আছা মানে তুমি ভাবিলা তুমি যেনেকা কাম কৰি পেলাই তুমি দহ হাজাৰ মান কমাই- দহ হাজাৰ কমাই তুমি, সেইকাৰণে তুমি ভালকে খোৱা নাই। তোমাৰ বদন বেয়া হয় তুমিতো দহ হাজাৰৰ ডাবল মান তোমাৰ ত্ৰিচ চল্লিচ হাজাৰ তোমাৰ মদন চোৱাদে গুচি যাব। তো কমাই কি লাভ তোমাৰ যিমান কমাইছে দাবল তোমাৰ বদন চোৱাই গল। ইয়াৰ পৰা ভাল তোমাৰ- সোমাই পেলাই গুৱাহাটী ঘোমাই পেলাই কামালো আচলু তোমাৰ তোমাৰ পকেটটা থাকিল খৰচ নহলে কৰোঁ।
অ হয় হয়। এইটো ইমান পইচাৰ কি লাভ। নিজৰ বদনটো ভাল নঠলে মানে একো লাভ নহয় না। নিজৰ বদনতটো ভাল থলে আমাৰ উ দেহত শক্তি বা কাম কৰিব পাৰিম। বহুত ইমান দেৰিকে খোলে একো লাভ নহয় দিনতো সেহতে খব নোৱাৰে জগত থাকে। মানে এনেকুৱা আজিকালি এনেকুৱাই হৈ গৈছে চব মাখায়- অ বাৰটাত আগ আগত কোনে নোখোয়াই। চব বাৰটাৰ পিছত চবত মানহ- বাৰটা পিছতে শুলে, আমি যেনেকা বাৰটা পিছতে শুৱো না- অ শুনা পাই আছা।
অ অ শুনি পাইছো শুনি পাইছো।
অ অ এ তোমাৰ লগত কথা পাতিব ভাল লাগিল কেতিয়াবা লগ পাম।
অ তোমাৰ লগত কথা পাতি ভাল লাগিল, তোমাৰ লগত এইটো বিষয়ক কেতিয়াবা কথা পাতিম। মানে ভাল লাগিল আৰু তোমাৰ লগত কথা পাতি দিয়া হ'ব দিয়া।
দিয়া দিয়া।